পিছা।
এনে আছো ৰবা তুমি?
মইয়ো এনেই আছিলো বিজি আছিলা নে তুমি?
নাই নাই কোৱা‌‌?
খবৰ ভাল নে?
অঁ ভাল ভাল তোমাৰ?
ভালে ভাত খালা‌?
নাই এতিয়ালৈকে বনোৱাই নাই ৰ'বা।
অ খালো খালো।
অ
আৰু কামবোৰ কৰিছা নে চামাৰ ভেকেচনত কিবা?
চামাৰ ভেকেচনৰ কাম মোৰ অলমষ্ট কমপ্লিট হৈছে‌। তোমাৰ?
নাই নাই মই কৰাই নাই ৰবা এই একদম লাষ্টৰ কেইদিন থাকে যে, এতিয়া বহুত শান্তিকে আছো লাষ্টৰ কেইদিনতে কৰিম আৰু কামবোৰ।
কেলে এতিয়াই কিয় নকৰা?
মানে ভাবিছোঁ আৰু সময় আছে ন গোটেই চামাৰ ভেকেচনটোত ধৰি ন বহি বহি কৰি থাকিম এনেদৰে ভাবিছোঁ আৰু লাষ্ট মমেণ্টত কৰি পেলাইতো শেষ হৈয়ে যায় ন কামবোৰ সেইটো কাৰণে লাষ্ট মমেন্টত কৰিম বুলিয়ে ভাবিছো এতিয়া অলপ এনজয় কৰো মানে। সময় আছে ন,
যদি তোমাৰ পাছলৈকে টাইম নিমিলে তেতিয়া তুমি কি কৰিবা?
কিয় নিমিলিব বাৰু টাইম মিলিয়ে যায় আৰু
সেনেকে ক'লে নহয় নহয় টাইম থৰে না ৰখি থাকিব তুমি এতিয়াই যদি চব কমপ্লিট কৰিলোৱা জল্দি তুমি পাছৰ কেইদিনটো তুমি ভালকে মানে ৰিলেক্স হৈ থাকিব পাৰিবা এতিয়া তোমাৰ এইটো প্ৰেছাৰ আছে যে অ' মই এতিয়া মানে কৰিব লাগিব এইখিনি মই এনজয় কৰিলোঁ তাৰ পিছত মই কৰিবত তোমাৰ বোলে বাইচানঞ্চ নহ'ল একো কৰা তো তুমি ফাঁচি যাবা ন ছ' ই এতিয়া তুমি কৰি পিনে পাছলৈকে তুমি
মানে ৰিলেক্স থাকিব পাৰিবা
ঠিকে কৈছা বাৰু তুমি কৰি এতিয়া তুমি যিহেতু, কৈ চাই গম বুজিছো বাৰু মই কথাটো কৰি ল'ম বাৰু মই এতিয়া কামটো যদি পিছত আকৌ কিবা পতকে হৈ যায় তো নোৱাৰিম ন কমপ্লিট কৰিবলে তেতিয়া আকৌ ম‌ইয়ে ফচিম মানে আজিকালি কি হৈছে বস্তুটো তেনেকুৱা হৈ গৈছে ন যে চবে মানে এন মমেন্টৰ কাৰণে থৈ দিয়ে কয় যে সময় আছে সময় আছে সময় আছে
অঁ তুমি ঠিকেই কৈছা ৰ'বা তোমাৰ এতিয়া তুমি একো তুমি আৰম্ভই কৰা নাই নেকি?
আৰম্ভই কৰা নাই সেইটোৱে,
থেইত
মানে সেইটোৱে মাইণ্ড ছেটটো হৈ গৈছে ন যে সময়, আছে সময় আছে কৰিম- যেনেকে আজিকালি মানে পঢ়াতো তেনেকে হৈ যায় এক্সযাম ডেট ওলাই যায়। পঢ়া ষ্টাৰ্টে নহয় ৰিভিজন টো দূৰৰে কথা পঢ়াই মানে ভাবি থাকো যে সময় আছে পঢ়িম পঢ়িম পঢ়িম তেতিয়া মানে পৰীক্ষাৰ আগ ৰাতি প্ৰাইয়ে আৰু পঢ়া নহয়।
সেয়ে আমি সময়ৰ মূল্যই নাজানো যে সেইকাৰণে তেনেকুৱাই হয় চ' তোমাৰ এতিয়া কেইদিন আছে চমাৰভেক-
আছে বাৰু এতিয়া
তুমি এতিয়া কৰি ল'বা আগতীয়াকে পাচলেকে থৈ নিদিবা নহ'লে নিমিলিব ন।
অ কৰি ল'ম বাৰু।
বাকী তুমি কি ইঞ্জয় কৰি আছা?
এঞ্জয় মানে কি আৰু এনেই প টাইমটো পাৰ হৈছে আৰু। মানে ইমান তেনেকে একো কৰাই নাই।
তুমি যদি একো কৰা নাই তুমি এইখিনি কভাৰ কৰিব পাৰা ন তুমি মানে তোমাৰ যিখিনি ৱৰ্ক আছে সেইখিনি তুমি আধা কৰা তাৰপিছত তুমি বেলেগ কিবা এটা কৰা। তেনেকৈ তোমাৰ টাইমখিনি মিলি যাব ন হয়নে, নহয় কোৱাচোন তুমি নিজে?
গম পাই আছো বাৰু মানে টাইম ৱেষ্টে হৈছে কব গলে ঠিকে কৈছা বাৰু তুমি এতিয়া মই বুজি পাইছো। মই আচলতে টাইম ৱেষ্টে কৰি কৰি আছো এনে যে টাইম পাৰ কৰি আছো সেইখিনিত মই কিবা কামো কৰিব পাৰোঁ বাৰু ইউজফুল হয় যিহেত- টো আৰু মোৰ এইখিনি পেণ্ডিং ৱৰ্ক আছে সেইখিনিও কমপ্লট কৰি এ লব লাগে বাৰু মই।
ঠিকেই কয়। ঠিকে কৈছা তুমি বুজি যে পাইছা সেইখিনি ভাল লাগিছে দেই এতিয়া তুমি ৱৰ্কখিনি কৰি ল'বা আগতীয়াকে।
কৰিম বাৰু। আৰু তুমি তোমাৰ কমপ্লিট হ'ল এতিয়া আৰু কি তুমি ইউজফুল কাম কৰি আছা।
মইতো এতিয়া কমপ্লিট কৰি ল'লোঁ ন এতিয়া মই গোটেইকেইদিন মানে খতম হোৱালৈকেতো মই ফ্ৰে আছোঁ এতিয়া। ছ' এতিয়া মোৰ প্ৰায় ৰিলেক্স এটা প্ৰেছাৰ নাই যে মানে মই এনেকৈ কিবা এটা কৰিব আছে কৰিব লাগিব সেইটো নাই।
গ'ম পাইছো বাৰু বাট হ'লেও ন এতিয়াতো বহুত ফ্ৰী টাইম আছে তোমাৰ তাত ত- সেই ফ্ৰী টাইম টোত কিবা ইউজফুল কৰা নে তুমি?
ফ্ৰী টাইমত মই ৰিডিং কৰোঁ আৰু লিখোঁ ডায়েৰী লিখোঁ
অ ভালেই বাৰু বুজি পাইছো মইতো এনে টাইম ৱেষ্ট কৰি থাকো এতিয়া যিহেতু তুমি কলা তেতিয়া মই বুজি পাইছো যে ঠিকে কৈছা তুমি এন মমেণ্টত যদি কিবা হয় যায় তেতিয়াতো দিগদাৰ হব ন আৰু মোৰ লগত হয়য়ে থাকে তেনেকুৱা তে- এতিয়া মানে আগ ৰাতিলৈকে পাইগে বস্তুবোৰ কালি বোলে কলেজ আছ- আগ ৰাতিলৈকে মই কৰাই নহয় তাৰপিছত মোৰ গোটেই ৰাতিটো সাৰ পাই থাকিব লাগে সেই কামটো কমপ্লিট কৰিব লাগে নোহোৱাকে কলেজ গৈ বস্তু খিনিক দিব লাগে দেখাব লাগে।
ঠিকে কৈছা তুমি, তুমি
এইবাৰ মানে গাও বেয়া হৈ পাইছে।
অ এতিয়া টাইমৰ মূল্য যদি তুমি বুজি নোপোৱা তেনেহ'লে তোমাৰ হেলথৰ তো আহি যাব ন কথাতটো আৰু তোমাৰ একো কাম তোমাৰ কমপ্লিটে নহ'ব। তুমি সেনেকে থৈ দিবা যে আজি কৰিম কালি কৰিম সময়চোন আছে। তেনেকে
ঠিকে কৈছা বাৰু।
বাকী তোমাৰ এনে কি কয়? ৱৰ্ক কিমান দিছে কৰিবলে?
ভালে মান খিনি দিছে মানে ৱৰ্ক। এতিয়া মানে ৰিপৰ্ট সেইবোৰ প্ৰিপেয়াৰ কৰিব লাগে ন, ত আছে ভালে ইমান খিনি মানে মোৰ। টাইম লাগি এ যাব বাৰু, এই বিছদিন মান আছে আৰু খিনিও মোৰ মানে ভাল ভালে মানকে যদি মই এদিনত হ'লেও যদি অলপ, অলপ কৰি থাকি ন তেতিয়া মানে পো- পোন্ধৰ দিন মান লাগিব আৰু কমপ্লিট হবলৈ, অলপ অলপকেও যদি কৰি থাকো। আৰু হ'লেও তাতে মই এদিনৰ কাৰণে থৈ দিছো যে পিছত কৰিম পিছত কৰিম কাৰণে থৈ দিছো।
বাপৰে তুমিতো ভাবিছিলা কেনেকে তুমি যে কৰি বা পাছলৈকে- কে তুমি এতিয়াহে ৰিয়েলাইজ কৰিছা নেকি?
অ এতিয়াই ৰিয়েলাইজ মানে অভ্যাস সেইটোয়ে হৈ গৈছে ন, এতিয়া তুমি যেতিয়া কৈছা তেতিয়াই মই ৰিয়েলাইজ- কৈছো যে আগতে মই তেনেকে কৰিছো কাম বোৰ, তাৰ পিছত ভালকে মানে যিমান খিনি মই কৰিব পাৰো। এতিয়া যেনেকে পৰীক্ষাও যদি থাকে ন, ত' যিমান খিনি মই আগতে পঢ়িলে পাৰিলো হয়। সেইটো মই আগ্ৰতি পঢ়োতে গম পাওঁ যে, অ এইখিনি যদি মই আগতীয়াকে পঢ়িলো হয়। তেতিয়লে মই বহুত ধুনীয়াকে দেখিব পাৰিলো হয়, কিন্তু সেই তেতিয়াতো সময় নাথাকে। চব পঢ়ি মেলি গৈ মেলি লিখি থৈ আহিব লাগে। তেতিয়া ভালকে পঢ়াও নহয়, একজামো সেনেকে বেয়া হয়।
অঁ ঠিকে কৈছা, তুমি যে বুজি পাইছা সেইখিনি ভাল লাগিছে।
অ' সেইট এতিয়া মানে সেই ৰিয়েলাইজেচনটো আহিছে বাৰু মই এতিয় পৰা মানে আগতীয়াকে কাম বোৰ কৰিম বুলি ভাবিছো। পিছত বোলে আকৌ হেৰি পাছলৈ থৈ দিলো, কিবা নহয় কিবা এটা হয় সেনেকে বোলে জ্বৰ- হৈ গলে ত' মই কৰিব নোৱাৰিম তাতে কামো এগাল আছে।
সিখিনি আগতে ভাবাই নাছিলা বাপৰে তুমি যে কেনেকে - ভাবিছিলা যে মই পাছলৈকে এৰি থৈ দিম।
সেইটোৱে মানে, আজিকালি সেইটোৱে হৈ গৈছে চব ষ্টুডেণ্টৰ মাজত সেনেকুৱাই হৈ গৈছে। মই বুলিয়ে নহয় মানে, মোৰ যিমানখিনি লগৰ আছে সেইখিনিও। তেনেকে মানে কামবোৰ কৰে, এতিয়া যদি কোনোবা সুধ চাৰজ কৰিছনে। ষ্টাৰ্ট দিলি নে, সেহঁতেও এই কৰিম ৰ আছে টাইম আছে। মানে লগো তেনেকুৱাই ন, চবে সেনেকে ভাবে আজিকালি। যে টাইম আছে কৰিম ৰ কৰিম দে। আছেচোন তো কোনো যদি নকৰেও তো এনেকুৱাও হৈ যায় ন যে। ৰেফাৰেঞ্চ এটা লাগে ন যে অ এইটো লগৰে ইমান খিনি কৰিছে। তেনেকে কৰিব লাগে, সেইখিনিও নোপাওঁ সেইটো কাৰণে অলপ থৈ দিয়া হয় মানে বস্তুখিনি। যে তাই যেতিয়া ষ্টাৰ্ট কৰিব তেতিয়া ময়ো ষ্টাৰ্ট কৰিম তেতিয়া মানে আমি লগতে গম পাম। যে অ এনেকে কৰিব লাগে বা কিবা, সেইটো কাৰণে পিছ পৰি থাকো আৰু অলপ।
অঁ কিন্তু এতিয়া তুমিতো। তাইৰ এদিনতে তাই কমপ্লিট কৰি ল'ব পাৰে কি ঠিক। কিন্তু তুমিতো নোৱাৰিব পাৰা ন।
সেইটোও হয় বাৰু চবৰতো বেলেগ বেলেগ সময় লাগে।
অঁ সেইটোৱে। দেৰিকে ৰিয়েলাইজ কৰিছা এতিয়া তুমি ত' কৰিবা।
তুমি নোকোৱা হলে মই সেই বস্তুটো ৰিয়েলাইজে নকৰিলো আচলতে মানে- আজিকালি সেইটোৱে ৰেড ৰেচটো হৈ গৈছে যেনেক এতিয়া কিবা পৰীক্ষা চৰিক্ষাও দিব। দিব লাগে এট্ৰেঞ্চবোৰ থাকে ন। সেইটোতো মানুহে কিছুমান মানুহ এনেকুৱা থাকে যে এবছৰ দুবছৰৰ পৰা প্ৰিপেয় কৰি আছে। ছে আৰু কিছুমান মানুহ- আছে ন, যোনখিনিয়ে মানে যে, অ পঢ়িম দিম দিমকে গৈ দি থৈ আহে। ত' যোনখিনি এবছৰ দুবছৰ- পঢ়ি মেলি আহিছে সেইখিনিতো অবিয়েচলি বেছি ভাল হব ন। যোনখিনি এনেই দিম দিম কে যে গৈ থাকে সেইটোতো এনেওে। তাই ইন্তেৰেঞ্চত চিত নাপাই, সেইকাৰণে সেইখিনি টাইম ইউচ কৰি আছে আৰু মোৰ নিচিনা মানুহবোৰ এনেকে যে অ পঢ়িম, দিম। সেই এবছৰ, দুবছৰ এনজয় কৰে। তাৰ পিছত লাষ্টত গৈ চিট নেপায় তাৰপিছত দুখ কৰি থাকে।
তুমি যে বুজি পাইছা এতিয়া সেইখিনিয়ে মোৰ বহুত ভাল লাগিছে দিয়া।
অঁ। মানে কথাবোৰ মই জানো, কিন্তু সেই ৰিয়েলাইজেচনটো থাকে ন যে মানুহ এটাই যেতিয়া কৈ দিয়ে তেতিয়া ৰিয়েলাইজ হৈ যায়। সেইটোৱে মোৰ এতিয়া ৰিয়েলাইজ হৈছে। জনা খিনি বাৰু মই জানো বাৰু। কিন্তু হ'লেও মানে সেই ৰিয়েলাইজেচনটো নাহে পতককে।
ঠিকে কৈছা।
তুমি মানে কি চব কাম আগতেই কৰি থৈ দিয়া নে কি?
কাৰণ সময় মূল্য গম পালে তোমাৰ তোমাৰ এইটো নিজে হ'ব চাবাচোন। যেতিয়া তুমি সময় মূল্য গম পাবা তোমাৰ এতিয়া সেইটো হৈ আছে কিন্তু তুমি মানে গম পোৱা নাই যে এইটো কিয় হৈ আছে মোৰ লগত? কাৰণ তুমি সময়ৰ মূল্য নাজানা। যেতিয়া তুমি সময়ৰ মূল্য গম পাবা ন তেতিয়া তোমাৰ মানে অটমেটিক চব কাম কৰা যাব যে নাই এতিয়াই কৰি থৈ দিও। পাছলৈ কে মানে থৈ দিওঁ যদি মোৰ আৰু সেনেকুৱাই ছিটুৱেছন হ'ব। চ মই এতিয়াই চব কাম কৰি লওঁ। ত' সেই কাৰণে মোৰ তেনেকুৱা ৰিয়েলাইজ হৈছিল। তেতিয়া মোৰ ফাইনেল আছিলে। মো পঢ়া নাছিলো ন ত সেইকাৰণে তাৰপাছত বেয়া হ'ল। তাৰপাছত মই নেক্সট ট্ৰাই ভালকে দিছো। অ সেনেকে। তুমি যেতিয়া সময় মূল্য গম পা, এতিয়া গম পালা নহয়? সময়ৰ মূল্য এতিয়া তুমি কৰিবা। ত তুমি তেতিয়া ৰিয়েলাইজ কৰিবা কি অ ঠিকে।
ঠিকে কৈছা বাৰু তুমি। দিয়া ভাল লাগিল কথা পাতি আজি তোমাৰ লগত।
অ মোৰো লাগিল। পিছে আশা কৰিছো আৰু কথা পাতিব পাৰো যাতে এনেকে।
অ, অ দিয়া।
তুমি ৱৰ্কবোৰ কৰি ল'বা দেই।
অ, অ কৰিম, কৰিম।
অ দিয়া ৰাখিছো।